হেল্ল' অ', মই তোমাৰে, চাহ বনাই কিনে খাই আছিলোঁ, আৰু এক্সাৰচাইজ কৰি আছোঁ। অঁ, তুমি কি কৰি আছা? হেল্ল'
হেল্ল'
তাৰপ
অঁ, কি কৰি আছা তুমি?
এনেই আছো ৰ'বা, এতিয়া
অ', এনেই আছা নেকি? অ', আজি ফুৰিব যোৱা নাই।
আজি ফুৰিব যোৱা নাই ৰ'বা।
অ', কিয়?
উম জ্বৰ হৈ আছে মানে মোৰ, এইটো কৰণে ফুৰিব যোৱা নাই আজি।
অঁ, অঁ, জ্বৰ হৈ আছে নেকি, অঁ, কিবা মেডিচ খালে নে?
অ, মেডিচিন-চেডচিন খাইছো ৰ'বা।
অ, কি আৰু ভাত-চাত খালা? হেল্ল, অ, ভাত-চাত খালা?
অ,
অ, কি কি খালা।
কি কি খালা, তুমি?
মই তোমাৰ, চাহ খালোঁ।
অ, চাহ খালা আৰু।
আৰু তোমাৰ, এইটো চাহ বিস্কুট।
অ, চাহ বিস্কুট অ,
এইবোৰে খালোঁ।
অ, অ, অ, আজি ফুৰিব যোৱা নাই।
আজি ফুৰিব জানাই ৰ'বা।
অ, অ, কিয় গা বিয়া আছিল ন, অ,
অ, গা বেয়া হৈ আছে যে, সেইটো কাৰণে যোৱা নাই, তুমি গৈছা ফুৰিব?
অ, চাবা গৈছিলো, আৰু তোমাক কি নাছিল।
অ,
ন, অ, বল এইটোৱে ভাবিছিলো।
অ, অ, কাৰ লগত গৈছা? আচ্ছা, কলেজৰ লগৰ কেইটাৰ লগত। অ,
অ, হা,
কি কি খালা?
মই এইটো ভাত, তাৰপিছত দালি। আৰু চব্জি খাইছো।
হয় নেকি?
অ,
আচ্ছা, আৰু কি খালা?
আৰু
হয়
তোমাৰ চাহ খালোঁ।
ফাষ্টফুড কি খালা?
আৰু,
ফাষ্টফুড কি আৰু ফাষ্ট ফুড অ, ফাষ্টফুড কি খালা?
ফুড অ, ফাষ্ট ফুড এইটো ম'ম'।
অহ,
আৰু তোমাৰ এইটো কি নাম আছিল, মমৰ চুপ খালো।
আচ্ছা, এইদা ফাষ্টফুড কি কি ভাল পোৱা খাই পে নে?
হা, হেল্ল, মই তোমাৰ মম, ভাল লাগে তোমাৰ। অ, এইটো তোমাৰ ম'ম' তাৰপিছত এই চাওমিন। আৰু তোমাৰ এই কি নাম আছিল? বিৰিয়ানি, তোমাৰ পিজ্জা, বাৰ্গাৰ এইগেইটা ভাল লাগে।
অ, হয় নেকি।
অ,
আচ্ছা, অ, অ, মই খাম মই ভাল পাওঁ।
দালোক, তুমি খোৱানে?
কল-বুট? অ', খাওঁ খাওঁ।
খাওঁ অ'।
মইতো ফেভৰেট হয়। তোমাৰ মম' পিজ্জা, বাৰ্গাৰ তাৰপিছত তোমাৰ ৰৌল। সেইবোৰ মোৰতো ফেভৰেট হয় ফাষ্ট ফুড।
অ', ফাষ্ট ফুড ফেভৰেট নেকি? অ', কোনটো দোকানত যোৱা খাব কাৰনে?
তোমাৰ এইটো ছিক্স মাইল।
অ', ছিক্স মাইল। অ'।
যে আছে ফাষ্ট ফুডৰ দোকানবোৰ।
অ', অ'।
তাতে যাওঁ খাব।
অ', হয় হয় হয়। ময়ো তাতেই যাওঁ।
হয় নেকি?
অ'।
অ'। এনে ঘৰত চবেই ঠিকে আছে?
অ', চবেই ঠিকে। তোমাৰ চবে ঠিকে নে?
হয়, আছে আছে, চবেই ঠিকেই।
অহ।
কালি কালি ক'ত যাম বুলি ভাবিছা?
কালি মই তোমাৰ এনেই ৰাতিপুৱাতো মৰ্ণিং ৱক যাম। তাৰপিছত চাওঁ। দিনত ক'ত যাওঁ।
ফৰিব নোযোৱা ক'তো? মই মৰ্ণিং ৱাক যোৱা নাই ৰ'বা এইকেইদিন। জ্বৰ উঠি আছে ন।
অ', অ', কালিও নোযোৱা নেকি?
নাযাওঁ নাযাওঁ, কালি নাযাওঁ।
অ', অ'। আৰু তুমি কিমান দাউৰা এনে?
এনে দাউৰো তোমাৰ এক কিলোমিটাৰ।
কিমান কিলোমিটাৰ?
এক কিলোমিটাৰ।
এক কিলোমিটাৰ অ', ইমান কম যে?
মানে কি ক'বা আৰু। বেছি দৌৰিব নোৱাৰো ন মই।
অ', অ'। হয় নেকি? অ'।
তুমি কিমান দৌৰা?
মই তোমাৰ তিনি-চাৰি কিলোমিটাৰ।
হয় নেকি?
অহ।
ঠিকে আছে, ভালে।
উম। আৰু ৰাতি কি খাবা তুমি? কালি তোমাৰ চাওঁ কালিটো। আজিতো ঘূৰি আহিলো আৰু। কালি হা
উম।
আৰু ৰাতি কি খাবা তুমি আজি?
ৰাতি তোমাৰ কি খাম মানে এইটো ভাতে খাম আৰু।
অ', ভাত। ভাতৰ লগত কি মাংস-চাংস নোখোৱা নেকি তুমি?
উম, মাংস-চাংস নাখাওঁ জ্বৰ হৈ আছে ন।
অহ, এনেই তোমাকটো মাংসকেইটা ভাল লাগে।
মোকটো তোমাৰ ব্ৰইলাৰ মংস ভাল লাগে।
অঁ, ব্ৰইলাৰ মাংস অঁ, চিকেন আৰু। এই তোমাৰ, অঁ
মাটন ভাল লাগে, তোমাৰ পৰ্ক।
মটন, অঁ' প'ৰ্ক, অঁ'।
উম।
আৰু তোমাৰ মিঠাই চিঠাই, কিবা ভাল লাগে, মিঠাই খাওঁতে, মিঠা বস্তু।
মিঠাই মোক ভাল, মিঠা ভাল নালাগে মোক।
অ ', মিঠা ভাল নালাগে।
মোক, এনে খাওঁ আৰু। কিন্তু, জলা বেছি ভাল লাগে মোক, অ'। অ', পুচকা।
অঁ, পুচকা।
উম।
কিমান খাবা পাৰা, পুচকা এনে?
বহুত খাব পাৰোঁ, বিশ ত্ৰিশটা খাই দিম অকলে।
অ', বিশ ত্ৰিশটা হয়, দিয়া।
উম।
অ', কি পুৰা জালা দি কিনে নেকি?
অ', পুৰা।
আহ, অ, অ'।
উম।
ময়ো পুচকা খাবা পাৰোঁ, আৰু তুমি এইটো খোৱা নে, তোমাৰ আলু চাত, আলু চত
আলু চাত অ', খাওঁ, খাওঁ।
অ, অ'। অ', আৰু চানা মিক্স কৰি কিনে, চানা দিয়া নাই এইটোও খাওঁ।
অ', সেইটো খাওঁ, মিক্সাৰ।
অ'। আৰু ঘৰত কি কৰি আছা, টিভি মোবাইলে চাই আছা চাগে না শুই আছা?
মোবাইল
অ', কি চাই আছা মোবাইলত?
এনেই ইনষ্টাগ্ৰাম। ৰিল ছিল চাই
অ', অঁ, ইনষ্টাগ্ৰাম ইউজ কৰা তুমি, অ'।
অ'।
অ', প'চ চ'চ কৰানে?
নকৰো পশিমান এটা ৰেলে নব ন কি বস
অ, অ ', কি কি ৰিলচ ছোৱা তুমি এনে?
এইবোৰ ফাষ্ট ফুড খোৱা, আৰু তোমাৰ
অ'।
এইবোৰে চাওঁ আৰু।
হয়, আৰু এইটাে কমেডি নোছোৱা নেকি?
কমেডি হিচাপ ৰ'বা।
অ', আৰু তুমি এই মকেইটা অ', মই চাওঁ। মই কমেডি চাওঁ তোমাৰ, এই ক্ৰিকেট চিকেট দিয়ে ৰিলচতে। সেইটোৱে চাওঁ, আহ ফ্লিম তোমাৰ মই, চাউথ ইণ্ডিয়ান মুভি কেইটা ভাল লাগে।
অ' চাওঁ
অ' শুনিচনে?
চাও, চাওঁ।
অ' আৰু বলীউড চাওঁ মানে বলীউড মুভি কেইটা।
বলিউড চালো।
আৰু হলীউড?
হা, হা। হলীউডে চাৱ?
অ'।
উম।
ফিাৰ কমি
হা', হা'।
কমেডি নে ফিলম আহ কটো হমি অও
চোৱা
অ'।
আৰু ক মানে কমেডি মুভি মানে তোমাৰ এইটো গোলমাল, তাৰপিছত তোমাৰ
অঁ'।
থ্ৰী ইডিএটছ এইবোৰেই আৰু।
অ' থ্ৰিডি।
অ'।
অ' ধামালটো বেছিকৈ কমেডি লাগে। অ' ধামাল ফ'ৰ ওলাইছে এতিয়া নতুন?
আৰু তোমাৰাই ফেৰিি চছা
হা'।
হেৰা ফেৰি চাইছে নে নাই, হেৰা ফেৰি!
অ' হেৰা ফেৰি চইছো, কমেডি এইটো। অ', অ' কিহত চোৱা মোবাইলত চোৱা নে টিভিট চোৱা তুমি?
মোবাইলত চাঁও মোবাইলত চাঁও, টিভি নাচাওঁ মই।
অ', অ', অ'।
টিভিত চাব নোৱাৰি টিভিত এ'ডচবোৰ আহি থাকে বাৰে বাৰে।
হয়, হয়।
মোবইলট তো এডভেটাইছ নাহে ন? ডাইৰেক্ট চাব পাৰি ভাল লাগে আৰু। উম ইউটিউবত চাও ৰ'বা।
অ' ইউটউবটে চোৱা নিকি? অ'।
অ' তুমি কিহ'ত চোৱা?
মই তোমাৰ এই মুভি বক্স আৰু এইটো জিঅ' হটষ্টাৰত চাওঁ।
হয় নেকি?
অ'।
উম। আৰু তুমি হৰৰ মুূ্ভি কি কি চোৱা?
হৰৰ মুভি তো এই কানজাৰিং হৈ গ'ল, তাৰপিছত তোমাৰ ৰাজমহল কাঞ্চনা এইকেইটা চাওঁ। অ' হয়।
উম।
দিয়া ঠিকে আছে দিয়া থও দিয়া। ভাল লাগিল ক তোমাৰ লগত কথা পাতি। অ'
উম।